হেল্ল' উম শুনিছো কি কৰি আছ?
মই তোমাৰ এয়া এই গাটো ধুই আহিলে অকমান গৰম পৰি আছিলে।
অ', অ',
তাৰপিছতে আহি বহি আছো। তুমি?
এয়া মইও এনেই আছো এনেই। বাকী ভাত পানি খালা?
ভাত পানী খোৱা নাই, খাম সেই বাঢ়িবলৈ লৈছে আৰু খাম লাহেকে।
অ, অ, উম ভালে ভালে বা খেতি বাতি কৰিছা নহয়।
খেতি বাতি তোমাৰ নমা নাই নামিব লাগিব আৰু এই আজি বৰষুণ অলপ দিছে কাইলৈ পৰা ৰুব নেকি।
উম আমাৰ আমাৰ হৈছেগে আৰু অকমান আছেগে।
অ', তোমালোকৰ তো ওচৰতে ন পথাৰ?
আমাৰ ওচৰতে অ', অ',
অ', তাকেহে তাকেহে। বাকী ঘৰ সকলোৰে ভালে বাৰু আছে। ঠিকে থাকে বেমাৰ আজাৰ হোৱা নাই বাৰু।
তাকে হেৰি তোমালোকৰ ফালে এ এতিয়া অ, কলেজ বুকত ল'ৰা ছোৱালীবোৰ বেছি নে কম বাৰু?
আমাৰ কলেজত এইবাৰ খুব ল'ৰা ছোৱালী ইমান বেছি নহয় বাৰু দেই আমাৰ কলেজত কম। কিন্তু তোমাৰ আমাৰতো যিহেতু যিহেতু মানে অলপ গভমেণ্ট টাইপৰ কলেজখন আমাৰ ফালে কম কিন্তু অ, বাকীবিলাকত কিন্তু ইমান কম নহয় বাকীবিলাক বাকী কলেজবিলাক কত ঠিকে আছে কিছুমানত বাঢ়িছে কিছুমানত কমিছে প্ৰাইভেট কলেজবিলাকৰ তোমাৰ কম্পিটিশ্যনহে আৰু। গোটেই আজিকালি প্ৰাইভেট বিলাকৰ কিছু মান কমিছে বাঢ়িছে তেনেকুৱাই আমাৰ এইবাৰ কম আগতকে কম।
হয় হয়, হয় তাকে এতিয়া আমাৰ ঠিকে আছে ঠিকে ঠাকে আছে বাৰু, তাকে এতিয়া তুমি দেখিছা ন দেয়া আহ ল'ৰা ছোৱালীকে ইমান পঢ়ি ডিগ্ৰী চিগ্ৰী লৈও এতিয়া চাকৰি পোৱা নাই হয়নে নহয়?
অ'
এতিয়া এই ক্ষেত্ৰত তুমি কি কবা? এতিয়া বৰ্তমান সময়ত ইমান পঢ়ি জানো লাভ আছে জানো।
উম হুম, এতিয়া চোৱা কথাটো কি হৈছে। মই এতিয়া আমাৰ গাঁৱতে তুমি যোনটো কথা আছা আমাৰ গাঁৱতে বা বহুত কেইটা মইযে মানে নকওঁ মই অকল বহুত কেইটা জেগা বুলি ক'লে ভুল হব আচলতে। আজি যলৈকে যোৱা যিখন ঠাইলৈকে যোৱা। দেখা পাবা তাত বহুত উচ্চ শিক্ষ ক্ষিত ল'ৰা ছোৱালী আজি ঘৰতে আজি বহি থাকিবলগীয়া হৈছে সেই পৰিস্থিতিটো আহি পৰিছে। আগতে যিটো সময়ত দিগ ডিগ্ৰীধাৰী ষ্টুডেণ্ট এজনক কিমানখিনি গুৰুত্ব দিয়া হয় ডিগ্ৰী পঢ়ি পঢ়াৰ পিছত ষ্টুডেণ্ট এজনে ইমানখিনি অপৰচুনিটি পায় আজিকালি ইঞ্জিনিয়াৰ হৈও বা আজিকালি নিটৰ পৰীক্ষা দি জে ডবেল ই পৰীক্ষাত পাছ কৰি থকাৰ পিছতো আজিকালি ঘৰত বহি থকা দেখা পোৱা যায় ইঞ্জিনিয়াৰ পঢ়ি অহা। পিছতো হয়নে নহয় বা বহুত এনেকুৱা ডাঙৰ ডাঙৰ এক্জাম কোৱালিফাই কৰাৰ পিছতো বহুত এম এ বি কম বি টেক এইবিলাক কৰা পিছতো ঘৰত বহি থকা দেখা পোৱা যায় গতিকে আহ সেই ক্ষেত্ৰতটো আচলতে মোৰ মতে কি হয়। যিসকলে কেৱল এটা চাকৰি কাৰণে পঢ়ে বা যিসকলে কেৱল এটা উপাৰ্জন উৎস হিচাপে বিচাৰি যিসকলে পঢ়ে সেই ক্ষেত্ৰতটোতো নপঢ়াই ভাল বুলি মই ভাবিম। কাৰণ যিসকলে আ আচলতে সেই পঢ়াৰ প্ৰতি যোনটো আকৃষ্ট আছে বি এ বি কম এইবিলাক এটা এটা স্তৰ পঢ়াৰ। এই স্তৰ বিলাক আচলতে অতিক্ৰম কৰা মানে এটা নতুন নতুন অভিজ্ঞতা আহৰণ কৰা নতুন নতুন এটা উপৰ স্তৰলৈ যোৱা শিক্ষা। সে সেইটো স্তৰত চাবলে গ'লে আহ লোকচান নহয় কিন্তু যদি চাকৰি আহৰণৰ ক্ষেত্ৰত হয় তেনেহ'লে খুব কম বয়সতে আজিকালি চাকৰি আহৰণ কৰিব পৰা বা চাকৰি পোৱা এনেকুৱা ব্যৱস্থা আছে যাৰ ফলস্বৰূপে তোমাৰ কমেও বিছ একৈছ বছৰতে তোমাৰ আজি ধুনীয়াকে পঢ়ি শুনি এটা ভাল চাকৰি ল'ব পাৰি তেনেকুৱা ধৰণৰ কথাখিনি কিন্তু আ এনেকুৱা কিছুমানো আছে চাকৰি যিবিলাক আচলতে তেওঁলোকে অলপ ওপৰলৈকে অধ্যয়ন কৰিলেহে পা এ পি এছ চি ইউ পি এছি যোন বিলাক চাকৰি বিলাক আছে সেইবিলাক তোমাৰ মাষ্ট বি- বি এ কম্পালচৰি হয় বা বি এ, এম এ এইসকল কৰা সকলে পঢ়ে আৰু তেনেকুৱা আচলতে এই এ পি এছ চি, ইউ পি এছ চি সেইসকল দিয়া লোকসকল আচলতে আ সাধাৰণতে ডিগ্ৰীধাৰী নহয় তেওঁলোকে যথেষ্টখিনি আচলতে একজাম কোৱালিফাই কৰা দেখা পোৱা যায়।
হয় -হয় দেখা পোৱা যায় হয় হয়।
গতিকে মই সেইটোৱে বিশ্বাস কৰোঁ কাৰণ যদি চাকৰি ক্ষেত্ৰত হয় তেনেহ'লে যথেষ্টখিনি ৱেট কৰিব লাগিব আজি ৱেট কৰা দেখা পাইছো মানে পঢ়ি শুনো তেনেহ'লে কিন্তু অকল চাকৰিৰ কাৰণে যদি পঢ়িছে তেনেহলে লাভ নাই বুলি মই ভাবো।
হয় -হয় এতিয়া তুমি কি ভাবা এতিয়া বৰ্তমান সময়ত আমাৰ এই স্কিল বেচ শিক্ষা মানে এডুকেশ্বন সেইটো নাইকিয়া হৈ গৈছে। অ', এতিয়া দেখা পোৱা গৈছে যে যিখিনি আমাৰ স্কিল থকা নৱ-প্ৰজন্ম সেইখিনি উম, চাকৰি সোনকালে মানে কম বয়সতে বহুত স্কি-স্কিল থকা ল'ৰা-ছোৱালীয়ে চাকৰি পোৱা দেখা পোৱা গৈছে। এতিয়া তুমি কি ভাবা, এতিয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়া শিক্ষাৰ মানে কিহত এতিয়া বেছি গুৰুত্ব দিব লাগে। স্কিল নিজৰ স্কীল ইম্প্ৰুভ কৰা নে-নে এ তাৰ লগে-লগে সমানে শিক্ষাৰ লগত। মানে কিউনটোতে তুমি ভাবাযে বেছি প্ৰিফাৰ কৰিলে বেছি ভাল হ'ব।
আচলতে মানুহৰ দক্ষতা তুমি যোনটো ক'লা স্কীল আচলতে দক্ষ ক্ষতা আৰু মানুহৰ শিক্ষা এই দুইটা আচলত তে সমাৱেশেই হৈ গ'ল, আচলতে এটা সফল আচলতে এটা চ ব্যৱস্থা বা সফল এটা জীৱন বুলি মই ক'ব পাৰিম কাৰণ অ, যে যেতিয়া তোমাৰ নিজৰ দক্ষতাটোৰ লগত শিক্ষা আচলতে সমাবেশ ঘটিব বা মিলন ঘটিব আচলতে তেতিয়া তুমি আহ এটা শুদ্ধ পথত তেতিয়া আহিব পাৰিবা। কাৰণ কি হয় কিছুমানে এনেকুৱা ধৰণে লয় যে নিজৰ স্কীল টোৱে গোটেই পৃথিৱীত আচলতে হেৰি গঢ়িম বুলি লয় কিন্তু সেইটো নহয় আচলতে প্ৰত্যেক কটো স্কিলৰ ফাণ্ডামেণ্টেল যোনটো আছে, সেইটো শিক্ষাৰ লগত কিন্তু সম্বন্ধিত আছে। যেনে ধৰা, আমাৰ মৌলিক যিসমূহ জানিবলগীয়া কথা সেই ক্ষেত্ৰত শিক শিক্ষা যথেষ্ট গুৰুত্ব প্ৰদান কৰে, কাৰণ চোৱা আজি যদি তুমি এটা স্কিল আছে যে তোমাৰ ওচৰত আহ, আহ, তুমি খেলিব পাৰা। বা তুমি এনেকুৱা আছে য'ত তুমি ফাইটাৰ মানে কেৰাটে-চেৰাতে এইবিলাক কৰিব পাৰা হয় নে নহয় সেইটো এটা-এটা স্কিল, সেইখিনিত যদি আজি-আজি যদি সেইখিনি তুমি যথেষ্ট অভিজ্ঞ হৈ যাবা বা মাষ্টাৰ হৈ যোৱা। কাইলে হয়তো খেলি এজন চেম্পিয়ানো হ'ব পাৰা। আহ, কতচো হ'ব পাৰো বা এজন আদৰ্শবান মানে আচলতে খেলুৱৈ হ'ব পাৰা বা আহ, তাৰ এটা আদৰ্শ ল'ব পাৰা কিন্তু যদি সেই ক্ষেত্ৰত তোমাৰ যদি শিক্ষাৰ জ্ঞান যদি শূন্য হয়।
তেনেহলে কিন্তু এই গোটেই ব্যৱস্থাটো সফল হলেও এটা দিশত তোমাৰ কিন্তু আচলতে মৌলিক ক্ষেত্ৰখনত কিন্তু তুমি আচলতে আহ কোনোবাখিনি নহয় কোনবা খিনি খুট খিনি থাকি যাব আচলতে। গম পাইছা কথা খিনি। কাৰণ আজি তুমি আ যেতিয়াই যিমান ওপৰলৈ যাবা সিমান ওপৰলৈ যোৱাৰ লগে-লগে তোমাৰ আজি শিক্ষাৰ প্ৰয়োজনীয়টো আহি পৰিব। যিহেতু আজি শিক্ষাৰ ক্ষেত্ৰত কিছুমানে আজি ইংৰাজী নাজানে। কিছুমানে মেথমেটিকেল বস্তুখিনিত কিছুমান গুৰুত্বপূৰ্ণ কথা এইবোৰ নাজানে। আচলতে শিক্ষা বস্তুতো অ আমি আচলতে তুলনা কৰিব নোৱাৰো দক্ষতাৰ লগত। দক্ষতা টা সম্পূৰ্ণ এটা বিশেষ বস্তু, বেলেগ বস্তু আৰু শিক্ষা সম্পূৰ্ণ এটা বেলেগ বস্তু কিন্তু দুইটাৰ কেতিয়াও সংঘৰ্ষ হব নোৱাৰে। যে আমি অকল স্কিলক পিফাৰ দিম, ইডোকেশয্যন পিফাৰ নিদো, ইডোকেশয্যন দিম স্কিলক পিফাঁৰ নিদো। তেনেকুৱা হলে কিন্তু জীৱন আচলতে এঘামি হৈ যাব বুলি মই ভাবো। সেইকাৰণে আচলতে আজিকালি বৰ্তমান সময়ত দেখা পোৱা গৈছে। আহ, মানে সিয়া শিক্ষিত হৈয়ও হেৰি হৈ থকা দেখা পোৱা গৈছে। যে নিবনুৱা দেখা পোৱা গৈছে। কিন্তু আ-আনহাতে-আনহাতে কিন্তু আজি চাকৰিয়াল হৈও, বা আজি কিছুমান উম, নিবনুৱা নহয়ও। কাম কৰি থকা মানুহকো কিন্তু আজিকালি শিক্ষাৰ ক্ষেত্ৰত শূন্য দেখা পোৱা গৈছে। তেনেকে মই ভাবিম যে দুইটা বস্তু দুইটা বস্তুৰ জীৱনত ভাৰসাম্যতাটো লাগিব স্কিল আৰু এডুকেশ্যন দুয়োটা। আৰু দুইটা কম্বিনেশ্যনে আচলতে উত্তম উপায় হ'ব আঁ এটা সুন্দৰ বা সুস্থ জীৱন যাপন কৰা।
হয় হয় হয়। তুমি হয় তুমি ঠিক কছা হয়। উম এতিয়া অ তুমি ভাবা নে? যে আমাৰ যি বিদ্যয়ালয় মানে তোমাৰ এতিয়া যি শিক্ষা যি পাঠ্যপুথি বা যিটো চিলেবাছ বুলি কয়। তাত চৰকাৰে বা যি পাঠ্যয়পুথি তোমাৰ এ মানে তোমাৰ বনাই, সেইসকলে তাত তাৰ লগত সমানে সমানে তাত স্কিলৰ যি প্ৰেক্টিকেল তাৰ যি ক্লাছ, সেইটো দিয়াৰ অ দিলে তুমি কি হ'ব বুলিবা? সেইটো দিলে আমাৰ তুমি ভাবানে যে'সেই যদি শিক্ষা সেইটোত দিয়া হয়, তেতিয়াহ'লে আমাৰ উন্নত- মানে ছাত্ৰ- ছাত্ৰীসকলৰ যি স্কিল সেইখিনি আৰু অতি তীব্ৰ ভাৱে ডেভলপ হব বুলি তুমি ভবানে?
হয়, হয়। নিশ্চ ৰূপে মই কাৰণ চোৱা এতিয়া অলৰেডি মই তোমাক এই কথাখিনি ব্যক্ত কৰিছো যে দুইটা- আচলতে ভাৰষস্ষমতাটো প্ৰয়োজনীয়ত আছে। এতিয়া তোমাৰ সৰুৰে পৰা যদি সম্পূৰ্ণ ব্যৱস্থাটো যদি এক শিক্ষানি হৈ পৰে। যদিহে কেৱল শিক্ষাৰ ক্ষেত্ৰত যদি অকল আগবাঢ়ি যায়। দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত যদি ছাত্ৰ-ছাত্ৰী ই সকলে যদি সুযোগেই নাপায়, যদি নিজৰ দক্ষতা বিচৰাৰ সুযোগকনে নাপায়, এতিয়া কোনোবা এজন ছাত্ৰই কেতিয়া গম পাব যে'মই এই ক্ষেত্ৰখনত ভাল বুলি! যেতিয়া সেই বস্তুটো তেখেতে আচলত এ নিজকে আহ আচলতে পৰীক্ষা কৰাৰ সুবিধাটো পাব, সেই পৰীক্ষা কৰা সুবিধাটো পাব যেতিয়া' পঢ়াৰ লগে-লগে সেই কামটো কৰিবলৈ পাব বা- সৰুতে যেতিয়া সেই কামটো কৰিব পাৰিব তেতিয়াহে গম পাব যে' মই খেলত ভাল, মই আমুকত ভাল, তামুকত ভাল এতিয়া সেই ক্ষেত্ৰত পঢ়াৰ লগে লগে, পঢ়াৰ চিলেবাছৰ লগে লগে বা পাঠ্যয়পুথিৰি চিলেবাছৰ লগে লগে তুমি যোনটো ক'লা। দক্ষতাৰ আচলতে আমাৰ আহ প্ৰেক্টিচ বা অনুশীলনৰ প্ৰয়োজন আছে। যদিহে সেই অনুশীলনটো দুইটা সম্পূৰ্ণ ভাৱে কৰি থকা হয়। তেনেহলে সৰুৰে পৰাই আচলতে এই দক্ষতা সম্পন্ন ছাত্ৰ ছাত্ৰীৰ সৃষ্টি হব, লগতে আহ শিক্ষাৰে পৰিপূৰ্ণ ছাত্ৰ -ছাত্ৰীৰ সৃষ্টি হ'ব। দুইটা সংমিশ্ৰণেৰে ছাত্ৰ -ছাত্ৰীসকলে আচলতে শিক্ষা আৰু নিজৰ দক্ষতা বৃদ্ধি দ্ধি সুযোগটো সৰুৰে পৰা পাব বুলি মই বিশ্বাস কৰো। সেইখিনি কথাখিনিয়ি আচলতে
হয় হয় হয় হয়। অঁ তুমি ঠিকে কৈছা, অ এতিয়া বৰ্তমান সময় এটা উম দেখা গৈছে যে ছাত্ৰ-ছাত্ৰীসকলে এতিয়া বৰ্তমানত তুমি দেখা পাইছ বাৰ ঘণ্টা, পোন্ধৰ ঘণ্টা টেবুলৰ সন্মুখত বহি অধ্যয়ন কৰা দেখা পোৱা যায়, হয় নহয়? তাৰ পাছলত জানো কিবা আহ তুমি ভবা জানো তাৰছ জানো কিবা' অতি মাত্ৰা কিবা লাভ আছে বুলি তুমি ভবা জানো?
এই কথাটোতো এটা আচলতে বিতৰ্কিত বিষয়। কাৰণ এইটো কথা যথেষ্ট দেখা পোৱা যায় যে' আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ এটা প্ৰতিযোগিতামূলক এটা কথা চলিচে যে কিছুমানে আহ কিমান দেৰি পঢ়িব পাৰে বাৰ ঘণ্টা, তেৰ ঘন্টা, আচলতে মইতো আ অন্ধভাৱে এটা ফ'ল' কৰা বা অন্ধভাৱে মানি চলা এটা মই ব্যৱস্থা বুলি ক'ম। কাৰণ পঢ়া বস্তুতটো সম্পূৰ্ণ নিৰ্ভৰ কৰে তোমাৰ
পঢ়াৰ ওপৰত। কোনে কিমান মনোযোগ দি পঢ়িছে, কোনে কিমান নিজৰ একাগ্ৰতাৰে পৰিছে, দৃঢ়তাৰে পৰিছে সেই কথাটো আচলতে সময়ৰ ওপৰত নিৰ্ভৰ নকৰে। মনোযোগৰ পৰা নিৰ্ভৰ কৰে। গম পাইছানে? গতিকে' সম্পূৰ্ণ পৰা মই ইয়াক বিৰোধিতা কৰোঁ।
হয় হয় আও আছে কি উম দেখা দেখা যায় যে - কোনোবা ল'ৰা বা ছোৱালীজনে উম নতুন কিবা স্কিল এটা শিকিব গলে- উম তেওঁলক ঠাট্টা কৰা দেখা পোৱা যায়, তুমি কি ভাবা এই ক্ষেত্ৰত-
হয় হয় হয় এ কি হয় এইটো সমাজত আচলতে আমাৰ এটা এই প্ৰথাটো আছেই। যে কোনোবাই নতুন এটা কাম আৰম্ভ কৰাৰ লগে লগে কোনোবাই- তেওঁক আচলতে তললৈ- দেখুৱাবলে বা নিজৰ আচলতে উন্নয়নো দেখিব নাই। খুচৰ অহা লোক বুলি কোৱা হয়, এনে কিবা এটা নতুন আৰম্ভ কৰিলে। সেই কথাটো আচলতে একচেপো কৰিব নোৱাৰে। আনকি তেওঁক সহজ মানে উৎসাহ যোগোৱাৰ সলনি তেওঁক- তুচ্চ মানে তললৈ দেখুৱাই, সেই ক্ষেত্ৰত- আচলতে আমি এটা মহৎ- পানি পাইছিলো যে, আনে তোমাৰ গালৈ দলোৱা শিল ইটা শিল বালি এটা- সুদৃঢ় মানে ভেটি গঢ়িবলৈ চেষ্টা কৰা সফলতা। ন তেওঁলোকে যিখিনি কয় আচলতে আমি শুনিব লাগে আৰু বাদ দিব লাগে। তাৰ পৰা যোনখিনি ল'ব লগীয়া আছে, আচলতে ল'ব লাগে যদি ল'ব লগীয়া নাই তেনেহলে- পুনৰ এবাৰ ইগনৰ কৰিব লাগে, কাৰণ এটা কথা ঠিক- যদি মই মোৰ আচলতে লক্ষ্যটো বা কিয় কৰিছো। মই যদি নতুনটা বস্তু শিকিছো কিয় শিকিছো মোৰ লাভ হব নে কাৰোৰ লাভ হব সেই কথা য মই গম পাম। আচলতে সেই কথাবোৰ আচলতে মই গুৰুত্ব নিদিওঁ গতিকে মই ভাবো সেইটোৱে যে- মানুহৰ কথাত ইমান গুৰুত্ব দিব নালাগে। কিন্তু সেইটোও এই বুলি এইটোও নকওঁ যে নিজৰ গাত ভুল থকাৰ পিছতো মানুহে কৈ থকা কথাখিনি সম্পূৰ্ণৰূপে- আমি নস্যাত, কৰিব লাগে গতিকে শুনিব লাগে কিয় কৈছে। যদি সম্পূৰ্ণ নিজৰ ঠাইত নিজে- সম্পূৰ্ণৰে ঠিক আছোঁ বা শুদ্ধ আছোঁ। তেনেহলে সেই কথাখিনি সম্পূৰ্ণৰপে বাদ দিব পাৰোঁ আমি
উম হয় তুমি ঠিকে কৈছা। তেতিয়াহ'লে অহ আজি ৰাখিছোঁ তেতিয়াহ'লে নহ
হয় হয় হয়।